হেল্ল'। অ', শুনিছো। কোৱা, অ' মানে, শুনিছো শুনিছো, উম উ, কি কৰি আছা?
আহি পালো, মই তোমাক তেতিয়া ক'লো পাহৰি গৈছিলো, তাৰপিছত আৰু আহি পাই মনত পৰিল, নাই, তোমাক কোৱাটো
নাই নাই, একো নাই বাৰু, উম। মানে, ইমান কথা নাই। মোৰ মানে ভন্টি আছে ন অ', আমি দুজনী পাতি থাকো বাৰু মাজে মাজে উম মোৰ ভন্টিৰ লগত তুমি আজি পাতিছিলা
মই ভন্টিৰ লগ পাতিছিলো
অ', অ', মানিছা শইকীয়া তোমালোক দুজনে পাতিছা বোলে অ',
অ', তাই নাৰ্ছিং কৰি আছে নেকি?
অ', অ ', সেইজনী মোৰ ভন্টি হয়।
হয়নে অ',। তাই তাতে মানে কি হ'ল লাষ্টত, উম তাই কৰিছিল দিয়া চাগে। ইমান নে নেটৱৰ্কটো বেয়া হৈ আছিল বহুত বেয়া হৈ আছে দা ছাৰে তাই কলে যে ইভিনিং মাহী ঘৰত যাম নেকি সেনেকুৱা কিবা ক'লে তাতে কৰিম গলে। তাই
অ', অ', অ', অ',। কৰি ল'বা কৰি ল'বা টাছ খিনি যিমান জলদি পুৰা হয় সিমানেই ভাল বাৰু।
অ', তুমি কেতিয়া পৰা এইটো হাত কৰিছা?
মইতো মানে এনে এপটো মোৰ লগত বহুত বছৰৰ পৰা আছে বাৰু
উম।
কিন্তু এই টাছটো হ'ল অলপ দিন হ'ল মানে প্ৰায় এমাহ ওচৰে পোন্ধৰ দিন, বিশ দিন।
অ', তোমাৰ হ'ল তেন্তে দিন।
ষ্টাৰ্ট হৈছে তেতিয়াৰ পৰাই মানে মনীষাই যেতিয়াৰ পৰা মানে দিছে তেতি ইয়াৰ পৰাই আছোঁ।
অ', অ',
হম
চাবা
তাকে মই মই মানে ভাবিছিলোঁ আমাৰ লগৰে হ'ব চা চাগে বুলি তেনেকে খালি মোক আৰু এজন লৰায় তোমাৰ কথা কৈছিলে। বল পাইছ। অ', এছ আৰ বুলি যে লিখা আছে।
অ', কালি সি মোৰ লগত কথা পাতিছে।
অ', অ, মোক কৈছে।
আছে বাপৰে তাৰপিছত আৰু, হেৰি ক'লে যে আজি কথা পাতিম বলে তাৰপিছত আহ সি মোক হেৰি দিলে উম, ৰাতিপুৱা গ গুড মৰ্ণিং দিলে আৰু আজি যেতিয়া মই, গ্ৰুপত দিলোঁ সি মানে, ৰিপ্লাই দিয়া হ'ল তাৰপিছত আৰু, অ, মেডাম কিবা এনেকুৱা এটা তাৰপিছত আৰু মই মই বোলো নাই, এ তাৰ নাম্বাৰটো ছেভ কৰিছিলোঁ জাষ্ট তাৰপিছত ই ষ্টেটাছ দি দিছে তাৰপিছত ভাবিলোঁ নাই এই নম্বৰটো লাহেকে মই ডিলিট কৰি থোৱাই ভাল।
অ', কিহৰ ইচটেটাচ দি এ
তাৰে কিবা নিজৰ ফটোৰ ষ্টেটাচ ফালি আছিল, তাৰপিছত আৰু সি আৰু সুধি আছে কি কৰিছা, ভাত খালা?
মই বাৰু তোৰ লগত বাৰু বেছি পতা নাই মানে মই, মই পতা নাই বেছি সি কৰিছিলে
অ কালি মোক সি কৈছে হা, অ তাই অপিতাই মোক মেছেজ দি আছে মই তাইকে কল কৰো ৰবা তাই মোক বহুত মেছেজ দিছে কেতিয়া কৰিম কেতিয়া কৰিম মান আচ্ছা ঠিক আছে।
মই নাই দিয়া বহুত মেজ মই জা আ মেছেজ দিছিলো হায় মই তোমাক যেনেকে মেছেজ দিছিলো, দিছিলো চেম মে চে মই চবলৈ চে
নাই সি যেনেকে কলে মই আৰু ভাবিলো তোমাল চাগে চি নাই কি।
নাই নাই মই আৰু সি মোৰ সি মোৰ টাচ কমপ্লিট কৰি দিয়া নাইতো সি নিজৰহে কমপ্লিট কৰিছে।
উম
সিহে মোক কৰিছে মই এতিয়ালৈকে তাক কৰায়ে নাই।
অ
সি বাৰু মোক কৈছিলে কালি ৰাতি মেছেজ দিছিলে যে তোমাৰতো মই কৰি দিম দিয়া তাৰপিছত মই কলো যে এতিয়া নালাগে দিয়া কাইলেহে কৰি দিবা এনেকে কলো।
উম,
কিন্তু মই তাক কৰি দিছো এটা।
অহ,
মানুহক মাৰি ৰিব কিন্তু ই এনেকুৱাকে কৈছে, যেনিবা মই
অ' আৰু মানে মোৰ ভাল লাগা নাই। তাৰ কথাবোৰ, মানে হেৰি অলপ কিমান লেভেল দিয়টো বেছি,
কিন্তু মানে আমান বুলি এটা আছে, আমন
অ' অ' আমানৰ লগত নাই পাতা মই।
অ, যেদি সি ভাল হয়
আৰু কি জমনি জান পা আজি এই যে আই এম ফ্ৰী নাও, এটা যে ইংলিছতে মেছেজ দিছিলে গম পোৱা নে গ্ৰুপত?
অ'
বিদুৰ ভাই বুলি লিখা আছিল দিয়া, থাম বিদুৰ ভাগ নে কি! তাৰ পাছত, কি জানা মোক, এ ধৰা ফাইভ থাৰ্টি মানত তোমাৰ ফোনটো, তুমি ফোন কৰাৰ আগত, তোমাক মই ফোন কৰাৰ আগত ত' তেতিয়া তাৰ, সি মানে মোক ফোন কৰিছে, ডাইৰেক্ট ইয়াত তে ফোন কৰিছে দেই কৰি তাৰ কাষত কোনোবাই হিন্দীতে কৈ আছে আৰু সি তাৰ পাছত আহ, ক ক ক ক আছে আৰু হেললো মই অ' সি অসমীয়া নচ নাজানে হিন্দী নাজানে ইংলিছ লাগ তাত তাৰ পিছত মই ক'লো যে তুমি এইটো এপটো কিহৰ কাৰণে জানাতো ন ইয়াতে তো ইংলিছত কথা পা দিব নোৱাৰো আমি তা--ছত মই কিন্তু অসমীয়াতে কলো সি মোক লাষ্টত কি হৈছে জানা আই লাভ ইউ সি মোক সেইটোৱে ধৰা দুই মিনিট মান তিন মিনিট মান কৈ থাকিল লাষ্টত মই ফোনটো কাটি দিলো
তুমি কৰিছিলা নে সি কৰিছিলে ভাগ্য ভাল নহলে তোমাৰ টাস্ককেটা এনে এনে গলে হেতেন
তাৰ-ছত সি মানে সেনেকে মোক দিনতো আজি তিনবাৰ মান মাৰিছে তাৰ এনেই যাই আছে তাচ তাৰ-ছত আৰু মই মনিচাক আহ স্কন চ্বট মাৰি কিনে দিলো যে এইটো কোন হয় নাজানো কৈছে জানা নে তোয়ে অসমীয়া চখমীয়া নাজানে এ মই তাক হেৰিও ভবাই নাছিলো সি ফৰ্ম ফিল কৰি হেৰি কৰি টাস্ক লৈ লৈছে দিলে নিকি ত উলিয়াক
অ মানে এটা নাম্বাৰ উলিয়া ৰিমভ মৰা এনেকে নটিফিকেচন আহিছিলে
তেতিয়াহলে তাকে ওলালে চাগে মই মানচাক কৈছিলো যে এনেকুৱা তেনেকুৱা আই লভ ইউ বুলি এনেকে কৈ আছে সেইটোতো সেয়া নহয় ন অ সি হেনো মোৰ ফটো চাইছে হেৰি কৈছে মই মোক ফেচবুকত কি নাম এইবোৰ সুধিছে আৰু তা--ছত আৰু মই কলো চা এনেকুৱা এনেকুৱা তা--ছত মনিচা চাই আৰু তাক চাগে মই চোৱাও নাই বাৰু গ্ৰুপটো চাগে উলিয়ালে চাগে এতিয়া
আচ্ছা আচ্ছা তুমি মনিচাক কেনেকে চিনি পোৱা মানে হেডিকল থ্ৰদি
হেণ্ডিকৰ থ্ৰদি মানে কি জানা আমাৰ এই হা ফেচবুকত আহি থাকে ন হেন্ডিক হেডিকৰ বোৰ আমাৰ ত' তাইও চাগে কেতিয়াবা মোক ফ্ৰেড ৰিকুৱেষ্ট পঠাই থৈছিলে মই একচেপ্ট তাইৰ ষ্টেটাচত মই অ খন বেনাৰখন পাইছো পাইছিলো আৰু তাই এডভেটাইচ মেনটো দিয়া তা চত তাই এনেই সিদিনা কি জানো অ এনেই মন গ'ল কি জানো মই বোলো ৰ সুধি চাও কেনেকুৱা কি আৰু তা--ছত তাইক মেছেজ দিওঁতে মই তেতিয়ালৈকে গম নাপাও তাই হেণ্ডিকৰ আৰু মোৰ জুনিয়ৰ বুলি গম নাপাও তাৰ পাছত আৰু হেৰি বোৰ তা--ছত আহ কৰোতে তাই যেতিয়া প্ৰথম পাঁচটা কলৰ কথা ক'লে আৰু তাইতো এইকেইদিন কৈয়ে আছিলে ন মইতো মানে ভাবিছিলো আৰু যে কিবা কিবা কথা প্ৰথমতে তাই কলে ন এটা টপিকত কথা পাতিম মই ভাবিছো কি টপিকত কথা পাতিম অলৰেডি টিউচনত মই দশটা দশটা টপিক সিহঁতক পঢ়াই আহো আকৌ ঘৰত আহি য মই ফোনত আকৌ এটা নতুন টপিক লৈ কথা পাতিব লগা হয় তোতো মানে সেয়া লাগে আনিজি টাইপ লাগে ন এটা টপিক লৈহে কথা পাতিবলে। তাৰ পাছত আৰু মই ভাবিলো এটাহ কলে যে নহয় তুমি ফাৰ ফাৰচটা কম মূলত কৰিছোৱা তেতিয়া গ'ম পাবা আৰু পিছত।
বা আছে হা তাইৰ লগত পাতি এনে মানে কি জানা ভাল লাগে বুলিও ক'ব নোৱাৰি বেয়া লাগে বুলিও ক'ব নোৱাৰি কিন্তু মানে ইজি হয় কিয় জানানে।
অ', এইজনী নেকি অ', অ', এইজনী। হা হাই প্ৰেচাৰ অ', ল' প্ৰেচাৰ অ', হয়নে। ল প্ৰেচাৰ অ', অ'। আজি মোক কৰিছিল ন তাই।
ত সিয়াকে কৈছিলে।
উম তাই কৰিছিলে কৰোতে মানে তাই কৈ থাকে চোন। কবলৈ চানস নোপোৱাই আৰু আনকি অ'
অপিক ভাবিব লগা নহয় মানে এনাৰ্জিটো খৰচ কৰিব লগা নাই। নহয়।
অ', তাই আৰু তাই মানে, মোক ফোন কৰি কিনে আকৌ বুজাইও দিয়ে তুমি এনেকে এনেকে সেয়া নকৰিবা, এনেকে কৰিবা মান অ', ঠিক আছে। তাৰছত কথা পাতি থাকে তাই।
তোমাৰ লগৰ নেকি আকৌ?
এই নহয় মোৰ লগৰ মোৰ ডাঙৰ হ'ব তেওঁ চাকৰি কৰা হেনো।
অ', সেইটো নহয় নহয় মই যে সুধিছো তোমাৰ
নাই-নাই নহয়, নহয় নহয় নাই নাই নহয় তাই ইয়াৰে নহয় তো চাগে।
গুৱাহাটী এ অ'।
গুৱাহাটীৰ হলেও মানে হেন্দিক নহয় নেকি মোৰ
মো- মইতো মই কিন্তু আজিলইকে কৈ পোৱা নাই তেওঁৰ আগত। যে মই হেন্দিকৰ বুলি আমি মানে সেয়া আৰু তেওঁ কথা কবলৈ চান্স নিদিয়ে ন।
অ', নিদিয়ে মানে তেওঁ ইমান খিনি কৈ থাকে তেওঁৰ হেল্থৰ কথা ক মানে ভালো আৰু ধুনীয়াকে কয় আৰু। ৰ আশ্ৰমৰ ভাষাটোত কৈ থাকে ন, ময়ো ধুনীয়াকে শুনিে থাকো অ', অ', হয় দিয়ক। মানে সেনেকে পুতুকে টাইম টো গুচিয়ে যা টাইম হোৱাৰ পিছত তেওঁ নিজে ক কাট কৰি থৈ দিয়ে মই হব খাৰে মই বকি আছো ক'ত গ'ল মানুহতটো উ পিছত, চাও যে অ নাই ফোনটয়ে কটা গছে
ভাল মই কৰোতো তাই ব থাকিলে
অ' এতিয়াও মোক ৰাতি কৰিম বুলি কৈছ ছিলে, মই লো অ, ঠিক আছে মই ঘৰ পালে কম দেই আপোনাক কৈছে অ।
তুমিও মোক কৰিব মানে, তুমি বুলি মাতাত বেয়া পোৱা নাই ন?
অ, নাই, নাই।
আপুনি বুলি মাতিলে বেছ ডাঙৰ ডাঙৰ লাগে।
তেওঁক মানে আজিলৈ তেওঁ কিবা আমাতকে ডাঙৰ ডাঙৰ টাইপ লাগিছে।
অ, অ, নহয়, নহয়, মানে মই কৈছোঁ তুমিও মোৰ চি নিঅ'ৰে হবা কিন্তু মানে, আমাৰ সেইফালে চবকে মানে তুমি বুলি মাতো যে, সেইকাৰণে অভ্যাস হৈ গৈছে। অ, আৰু মানে ডাঙৰ মানুহখিনিক ত' মই তু মি বুলিয়ে আমাৰ ফালে হেৰি
অ' তোমালোক লখিমপুৰৰ ন
মই লখিমপুৰত পাবগে নালাগে গহপুৰৰ হয়
অ' অ'
উম
সেই মানে মোৰ লগৰো আছে আমি জানাইতো হেণ্ডিকত আহে তোমাল লগোকৰ স চাইডৰ পৰা গোটেই কেইজনীয়ে মানে প্ৰথম যে তেওৰ আহে আহিছিল ন মোৰ লগত যিজনী মই যে ক'লো ইংলিছ যাম বুলি, তাই ইমান স্পিডত কথা কয়, মই সদায় তাইফালে চাই ৰখি থাকো। দে তইয়ে কয় ল, তাৰপিছত মই শুনি লম আৰু।
তাই আপাৰ আচা
অ' পুৰা লখিমপুৰ হয় খিলা। মৰা তাই।
অ' অ' একেবাৰে ইফালৰ মানুহখিনিৰ আকৌ ভা ষাটো আৰু অকমান বেলেগ। মানে, সিহঁতি স টো হ।
অ' অ' আৰু বহুত স্পীড দেই বাপৰে! অ' খুলি নি এনেকুৱা টাইপ ন তাইৰ। নাপাও আমি আমি তেতিয়া মানে স্কুলৰ পৰা ডাইৰেক্ট। কলেজত। যোৱা, মানে মই এইক চাইছো অসম জাতীয় বিদ্যালয়তে কৰা আছে। ত' ডাইৰেক্ট স্কুলৰ পৰা তাক তই যোৱাৰ পিছত বেলেগ ষ্টুডেন্ট লগ পালো সেনেকে তাইকো লগ পালো বাৰু তাই, তাই যিকিটা আছিল আৰু সিহঁতৰ ফালত তাইে চবতকে স্পিডত মই ভাবো চা এইৰ লগত মই আজি কথা পাতিব পাৰিম নে, ডাউট আছে তাৰপিছত এতিয়া আৰু বুজি পোৱা হলো, লাষ্টত কি কৰে জানা? আমাৰ লগৰ এজনী আছিল। হেৰি, আহ তাই মানে জমাই থাকে আৰু, দলি প তাই লাষ্টত কি কৰে জানা, এইক এইৰ নাম প্ৰিতিশা আছিল। প্ৰিতিছাক কই হেৰি ঐ প্ৰিতিশাহ তহঁতৰ ফালে আজি বৰষুণ দিছিল